কি কৰিছ
এ বহি আছোঁ, বহি আছোঁ নহই শুই আছোঁ।
অ, অ, ভাত খালি নে নাই?
ভাত ৰাতিপুৱা খালোঁ এতিয়া মই চাহ কনহে খালোঁ।
আহ, মাটি ৰুইছে নেকি?
মাটি নাই ৰোৱা, এ, কালি সককাম আছিলে যে।
অ',
তাৰপাৰা সেই কাম বন কৰি শেষে হোৱাগে অ', ভাগৰ লাগিছে ভৰিবোৰ লোকে একদম
উম,
তেতে অকলে, অকলে কৰি থাকিবলগীয়া হৈছে ন, ঘৰ চিজিল কৰা। ধৰি লৈ বাচন ধোৱা আঐ।
খালি সকাম ভালে, ভালে গল। অ'। তাৰপৰা এই আঁতৰ বাইজনী আছে নেকি।
না, থাকিলে নহয়।
অ, গুচি গ'লনে নি
উম, নহয় হেৰি অ, হেৰি কি কয় এইটো এই দুই নম্বৰ জনী বায়েকৰ ঘৰত থাকিলে।
আহ, আহ।
আমাৰত নাথাকিলে।
উম, উম। তাৰপৰাই আমাৰ আজি আজি ন, কালি দি দিছিলে বোকা তাৰপৰা অলপ থাকিলে বোকা তাৰ পৰা হেৰি কি কয়, সিটো আজি ৰুইছো বা বাজনী পিছ চ তাৰ মা আছে, তাৰ পৰা আকৌ হেৰি মাহীহঁতৰ হেৰি আহিলে ন। মাহি, ৰ, মাছ।
অ'।
ত, পাপ, মা আহ, হয় আকৌ।
অহ, গ'ল নে।
উম, আজি এতিয়া পাইছেহি এটামান বজাত পালেহি।
অ, এইটা ৰুই হ'ল নেকি।
ই, নাই হোৱা। কঠীয়া নাই, আকৌ প্ৰায় দাদাই কঠীয়া হেৰি কৰি দিছে মোৰ তাকে। কঠিয় নি, নি, দিওঁগে অলপ। তাৰপিছত ত, ৰুলো বাও এডৰালে আৰু অকমান থাকিলে।
অ'।
উম। আৰু বেছি নাই আৰু তিন, তিনদৰা আছেগে আৰু।
ৱন
খেতি উঠিবই আৰু।
উম।
সতে, সিহতে বিয়াখনি ৰুলে।
উম, নাই, নাই ৰোৱা সেইখিনি সিহতৰ ৰোৱাই নাই আধি খিনি
অ, আহ।
কেতিয়া ৰৈ সিহতটো কঠিয়াই তোলা নাই।
উ।
আমাৰ ইয় ততেই ৰুইছে।
অ', অ'।
উম।
ভাত খালি নেকি।
ভাত ৰাতিপুৱা খালো, এতিয়া খোৱা নাই, এতিয়া চাহ অকমান খালো।
উম।
ভাত হেৰি কি কয় তটো কেৰেলা অ, কেৰেলা ভাত কেৰেলা, আলু। গুটি আৰু চেংমৰা ভাজি
অ, অম
মানে
এন, মই পাম কাম কৰি কৰি ভাগৰ লাগি গ'লতো।
উম।
কালি লোৱাক মালিচ কৰিব দিলোঁ বৰীকেইটা।
অ'।
এ, ইমান ধুনীয়াকে কৰে নহয়।
অ' বহুত ধুন কৰে, মোৰ মাথা বিষাই থাকিলে মানে সিহে কৰি দিয়ে।
অ' মাথাও বিষাও সেই দুদিন কালি মা-আজি ৰাতিপুৱা কৈলে দেই মাথাটো বিষালে যে। গধূৰ গধূৰ লাগিছ।
উম।
তাৰপা সেই কালি সাঁহ অকন খাই দিলোঁ মানে, তাৰপা সেই মাথাটো গধুৰ গধুৰ লাগিছে নহয়। আমাৰ ৰাতিপুৱা সময়ত আটা বৰষুণত তিতি তিতি বাচনগাল ধুলোঁ। ধুই মেলি আহি চাই মোক গাটো ধুই বা সেই চাহকন বনাই খাই তাক মই বোলো হেই কিবা সোনকালে উঠিলে তাৰ লেট্ৰিন কৰিব লাগিলে কাৰণে সি সোনকালে উঠি গা পা আমাতকে।
উম, নিহৰাই সোনকালে আগতে ধুৱে নে?
নহয় নহয়, কালি আজিহে ধুলে। লেটিন কৰিব লাগিলে যে। তাৰ পিছতে একদমাৰ এই মালিচ কৰিব দিলোঁ তেল অকন সানি, ইমান ভাল লাগিলে নহয়। তাৰাপৰা কালি ৰাতি আকৌ সেই কাম বনকেইটা কৰি, ঘৰতো অকনমান সাৰি বাচ সোনকাল বা তেনেকেই থাকিলে, একদম ভৰিবোৰ কামুৰিছে নহয়। কিতি কিতি কিতি কিতি একদম মোৰ আঙলী বোক খুব কামুৱে কেইলে জানো, বিষাই তলুৱাখন। কৰিব দিলোঁ অকণ, ইমান ভাল লাগি গ'ল অই, এতিয়া আকৌ বিষাইছে এতিয়া সেই কাম কৰি ফুজিছে একেৰাহে। আকৌ বিষাই সেইকাৰণে অকমান শুই দিছোঁ।
উম। এ, এতিয়া আকৌ সি ছোৱালী সি ককায়েক আহিলে যে। যিটো চিঞৰ মাৰিছে। ককায়েক আহি পালেহি বুলি। ইমান ভাল পাইছে ছে একেবাৰে, এতিয়া আকৌ এই বায়ে বাজনীয়ে লগালে আৰু। মাটি ৰুই আহিম বোলে বোকা লগাই দিম বোকা লগাই দিম, এনেকে লগালে আৰু বোকা অকণমান লগাই দিলে আৰু এনেই। তাৰপৰা সি ককায়েকক মাতছে অ' দাদা? দাদা, ককায়েকক লগাই আছে।
তাই মোলৈখন ভুজিয়া ভুজিয়া দুপাকেট দি পঠাইছে।
কোনে?
তই। এ, আ, কৈ থাকে এ, বিন্দেৱে হেৰি ছোৱালীয়ে জানো কি দিছে বোলে তোলে এ, এয়া এইয়া, গোটেই তাই বোলে দিব।
উম। এতিয়া মই এতিয়া আনিলোঁহে। এতিয়া লৈ আহিলতহে শান্তি হৈছে, মই নহ'লে মাতিয়ে আছে অ' মি মি। মি এনেকে মাতিয়ে আছে।
উম। বা হেইদিনাখনে বিন দে সেই ল'ৰাটোৱে ল'ৰাটোৱে সি কি কয় চাবোন এডোখৰ লৈ আহিছে।
উম।
তাৰপা মই বোলো তই ভিনদেউ হেৰিক কৈ দিলো আৰু ভিনদৌউৰ আগত মই বোলো সেই চাবোন যে এডশ দি পিঠাললে হা চাবোন নাই বুলি জানেই এনেকা লাজ পালে শুনে। কৈছে মই বোলে লাজ পালো বোলে ঘৰত ভাতে নাখালোগে আয়ো আয়ো বোলো। মই বোলো মই টিফিনত এনেই দি পঠিয়ালোঁ আৰু। তাৰপা সেইকাৰণে আজি আজি লৈ আহিছে দুডখমান হৰকে।
উম,
পাৰ্ফিউমটো বডি স্প্ৰেটো।
উম, এতিয়াও সেই ককায়েকৰ লগতে লাগি আছে।
অ',
ইমান দিন পোৱা নাই একেবাৰে
কিমান দিন মান হ'ল বাৰু?
এসপ্তাহ মান হল নেকি। অ', হয় চাগে এসপ্তাহ মানেই হ'ল আৰু।
তহঁতি দেওবাৰে অহাৰ কথা আছে দেওবাৰে নাহিলি এইবাৰ সোমবাৰে সোমে সোমে আ আজি ন দিন আৰু।
উম, আকৌ দুদিনমানৰ পিছত ভা হেৰি হোৱাৰ পিছত আকৌ দেখিব নোৱাৰা হব।
দুটাই কাজিয়া লাগি যায়, ই হেৰি হেৰি কৰি নাথাকে নহয়। এ লোৱাই জোকাই থাকে আকৌ। তাতো কাজিয়া লাগিছে নে?
অ', এই আমি হেৰি সিহঁতৰ দুটাক কৈ পেলাই ইফালে যাব লগীয়া হৈ ইফালে। এই বজাৰ কৰিবলৈ গ'লো তাৰ পৰা মানুহ মাতিবলৈ গ'লো এদিন আয়ৈ কিনো লাগ কিয়নো দুইটাই সি এক টোপোলা চোপলা সামৰি আজৰি আৰু তা মই গই পোৱাৰ লগে লগে আৰু তাৰপিছতে আমি আহি পোৱাৰ লগে লগে তাৰপিছতে আৰু অ', এইটোয়ে সেইটোৱে ক'ব নহয় তাৰপৰা যি যায়গে যায়গে বুলি ক'ব নহয় মই বোলো যাগে তই। আমনি লাগিলে নি তোৰ আকৌ এ নাযাওঁ এনে কৈছো। আকৌ নাযাওঁ বুলি ক'ব। ত' টোপোলা বান্ধিয়ে ললি?
এ খং উঠিছিলে আকৌ বোলে ভাইটি এ জোপা আছিলে ভাইট জ গৈছিলে
সি আকৌ সি আকৌ নিজে জোকাই থাকিব। সি জোকাই দিব জোকাৰি লৈ পেলাই বদনাম দি দিব।
অ', তাৰপিছতে সি সেই কিবা তাহ হাতত তাৰ পকেটৰ হেৰি হেৰিটো গ গ'ল নেকি সুধিবিচোন চাবিটো চাবি এটা গল নেকি সধিচোন ইয়া বিচাৰি আছে পোৱা নাই, হেৰি লকেটৰ নিচিনা হেৰি এই তাক কবলে দিছিলে হ'বলা ল'ৰাটোৱে গা ধুবলৈ যাওঁতেই, লৈ থাকোতে পতককে গুচি যাব পাৰে। অ', কিবা চাবি এটা সেতি গম পাব নহয়।
লোৱাই মই যে বেচলেট এটা দিম পঠিয়াইছিলোঁ সেইটো নেকি? থাকি আহিলি আহিছিলে যে বেয়া হোৱা দেখি তাতে থৈ আহিলো যে। ম
নহয়। এ, এতিয়া হেৰিয়ৰ পৰা কিনি আনিছিলে। কিবা পুতলা এটা লগা হেৰি
আহ সুধি চাম, সুধি চাম ৰ।
অ'।
আহ। পতকে মানে হেৰিত বিচাৰ আহিবও পায়।
আহ, আহে, আহে থব দিছিলে, সেইবেলাক।
অ'।
উম।
নহ'লে কৰ'বাত থলে
উম। এ, নহয় ইয়াতে আছ, যদি ক'বাত সোমাই আছে চাগে বিচাৰি পোৱা নাই।
অ', অ'।
সেয়া এই চাবিতো লগাই থৈছিলা আমাৰ। চাবি তাবি বৰ লৈ থাকে নহয় গাড়ী চলা, চলা কৰি থাকে যে। এ, মানে ত, ভাগত পঢ়া টেবুল খুনৰ হেৰিয় ছাবিটো ডাৰজৰ ছাবিটো এটা ডাষ্টটো মাৰি থাত আছে।
সুধিছা ম, বাৰ
আহ, চাবকটা কি খছ অ, নালাগে সুধিব দে, মই ফোন কৰি সুধিম। উম।
হ'ব দে, তেতিয়া মই কঠিয়া লৈ যাওঁ।
অ', অ', হ'ব।
উম।